উম, নমস্কাৰ, অ।
অ', শুনি আছে নে আপুনি?
শুনি আছো মই।
হয় হয়, খুব সুপ্ৰভাত জনালোঁ আপোনাক।
অ, আপোনালৈ হলেও মই উ।
অ', অ'।
উম, বৰ্তমান মই শুই আছোঁ এনেই এ বৰ্তমান একো কামবোৰ নাই না, ইয়াৰ কাৰণে শুই আছোঁ। আপনি, উম।
মইও আছোঁ এনেই।
অ', আচ্ছা আচ্ছা। চ্ছা, কি আঞ্জা দি খালে আপনি ভাতটো?
আলু ভাজি।
উম, উম, উম। কোৱাচোন।
উম।
আহ এতিয়াতো মই আপোনালোকৰ লগত মানে
আহ যিটো নেকি মানে, আপোনালোকৰ যিখিনি মানে, গাঁৱৰ যিখিনি পৰিৱেশ, গাঁৱৰ যিখিনি পৰিৱেশ উম ভাল বেয়া গাঁৱৰ যিটো পৰিৱেশ, অ, ভাল আৰু বেয়া দু টাও থাকে নহয়, আহ দু টাৰ মাজত আপুনি দুআষাৰ কিবা কৈ দিয়ক আপুনি, আপোনাৰ গাঁৱৰ বিষয়ে।
হয় হয়, গাঁৱৰ পৰিৱেশ বুলি ক'লে গাঁৱৰ পৰিৱেশ
উম।
বুলি ক'বলৈ সুকীয়া হয়, য'ত মানে বহুত জনসংখ্যা কম হয়। বা ভিতৰীয়া ঠাই, য'ত মানে ইমান সা- সুবিধা নাথাকে বা নদীৰ পাৰত বা তেনেকুৱা ধৰণৰ ঠাই বিলাকক বেচিকেলি গাওঁ বুলি কয় গাওঁ মানে অ', গাওঁ আৰু সেইবিলাক অ' বেছি সা -সুবিধা নাথাকে ইমান, বা তেনেকুৱা ইমান হেৰিও নহয় গাঁৱৰ পৰিৱেশ বুলি ক'ব গ'লে গাঁৱত থাকিবলৈ বহুত ভাল হয় গাঁৱৰ পৰিৱেশটো খুবেই ধুনীয়া হয় মানে পৰিচ ষ্কাৰ মানে প্ৰকৃতিৰ অৱদান মানে যিবিলাক প্ৰকৃতিৰ যিবিলাক হেৰি থাকে আশীৰ্বাদ থাক কে সেইবিলাক কবলে গ'লে গাঁও গাও বিলাকৰ মানুহে মানে সেইবিলাক উপভোগ কৰে। মানে গাঁও বুলি ক'লে গাঁৱত মানুহে খেতি কৰিব বা যি অ', কাম চাম কৰি যি দুই পইচা খাব পাব সেইখিনিতে আমাৰ গাঁৱৰ মানুহে সুখী থাকে আৰু গাঁৱৰ মানুহ বিলাক মানে এনেকুৱা হয় মানে মিলি জুলি মানে ইঘৰ সিঘক সহায় কৰি তেনেকে থাকে। আৰু গাঁৱত সাধাৰণতে জনসংখ্যা বিলাক বহুত কম থাকে ন মানে জনসংখ্যা মানে গাঁৱত প্ৰায় নাথাকেই বহুত কম থাকে ত গাঁৱৰ মানুহ অ', হয়। হয় খেতি বাতি কৰে মানে খেতি বাতি কৰোতে ইঘৰে সিঘৰ লগত সহায় কৰে মিলি জুলি থাকে আৰু যিকোনো উৎসৱ পাৰ্বন চবেই একেলগে পাতে তাৰপিছত পূজা পূজা পাতল পাতিলেও মানে চবেই মিলি জুলি একেলগে পাতে
হয় এতিয়া এইখিনিতে এটা প্ৰশ্ন সুধিম বুলি ভাবিছো মই যে
আপোনালোকৰ যিটো গাঁও গাঁৱত অহ মানে এ ধৰি লওক কিবা আহ আ ধৰি লওক প্ৰগ্ৰাম আহিলে এ বা যিকোনো ইভেনচ্ আহিলে আপোনালোকৰ গাঁৱত কি কিদৰে চলি যায় ধৰি লওক কিবা এটা কৰ্ম আহিলে আৰু মানে মিলি জুলি আহ
ত মই বিয়াকে কওঁ
হয়
হয় বিয়া এখন হলে মানে ধৰি লওক বহুত আগৰ মানে বিয়াখন পতাৰ আগতে ঘৰৰ মানুহখিনিয়ে প্ৰথমতে ডিচাইড কৰি ল'ব ডিচাইড কৰাৰ পিছত যেতিয়া দৰা বা কইনা পচন্দ হৈ যাব তেতিয়া মানে গাঁৱৰ ৰাইজ জনাই দিয়া হব যে তামোল পাণ এযোৰ দি কিনে মানে গাঁৱৰ মানুহক জনাই দিয়া হব যে আমি এনেকুৱা বিয়াৰ কাৰণে কথা পাত হৈছে চ' আপোনালোকে যদি কিবা সহায় সহযোগিতা দিব বিচাৰে এতিয়া আপোনালোকে সহায় সহযোগিতা দিব পাৰে তেতিয়া
ভাল হয়
এতিয়া মানে গাঁৱৰ মানুহ বিলাকে এখন সভা পাতিব সিহঁতৰ ঘৰত যাৰ ঘৰত বিয়া আছে সিহতৰ ঘৰত সভা পাতিব তাৰপিছত সভা পাতি মানে দেহ দিন বাৰ মানে তাতে চাই কিনে ঠিক কৰা হয় আৰু দিন বাৰ ঠিক কৰাৰ লগতে মানে মানে হেৰি কৰা হয় মানে গাঁৱৰ মানুহে যদি কিছুমানে সহায় কৰিবলে মানে আছে মই এইটো দিম মই সেইটো দিম বা মই এইটো কৰি দিম তেনেকুৱা ধৰণৰ সেইখিনি দায়িত্ব খিনি সেইদিনাই লোৱা হয় তাৰপিছত কি হয় হয় হয় তাৰপিছত বিয়া দিনা মানে কোনে কি কাম কৰে ধৰি লওক ভাত ৰান্ধিবতো মানুহ লাগিব ভাত ৰান্ধিব তাৰপিছত তিথি আদৰণি জনাব বা পানী হেৰি কৰিব বা চাফ চিকুণ কৰিব সেইবিলাক মানে ভগাই দিয়া হয় চবকে মানে গাঁৱৰ মানুহ বিলাক মানে চবে নিজে নিজে দায়িত্ব লয় তাৰপিছত না অ তাৰপিছত এইখিনি গল তাপিছত যিদিনা বিয়াৰ দিন আহিব বিয়াৰ দিনা মানে ৰাতিপুৱাই চবেই বিয়া ঘৰত চাব তাৰপিছত গৈ কিনে তাৰপিছত ৰাতিপুৱা চব চবজি ধোৱাৰ পৰা মানে মহিলা মানুহখিনিয়ে সেইখিনি কৰে আৰু চব্জি ধোৱা কিবা কিবি কৰা। সেইখিনি মহিলা মানুহখিনিয়ে কৰে। চাউল ধোৱা তাৰ পিছত তাৰ পিছত অ', পুৰুষ খিনিয়ে কি কৰে যদি কিবা গাহৰি ছাগলী বা মাছ চাছ কিবা কাটি বা চাফ কৰিব লগা হয় সেইখিনি চাফ কৰি দিয়ে। তাৰপিছত সেইখিনি হ'ল তাৰ পিছত বিয়া আৰম্ভও হৈ যায় ন দিনত তাৰপিছত আ মানে যিখিনি মানে দায়িত্বত আলহী চালহী আলহী অতিহি মানে হেৰি কৰা মান ৰিচিভ কৰা তেওঁলোকে মানে আ আলহীখিনিক মানে সম্ভাসন জনাব তাৰপিছত বহিবলৈ দিব। কিছুমানে চাহ দিব কিবা দিব তেনেকুৱা আৰু তাৰ পিছত আকৌ মতা মানুহখিনিয়ে মানে ভাত তটো বনাই দিয়ে আৰু। তাতে মানে বহুত বহুত বনোৱা হয়তটো মাইকী মানুহখিনি মানে অসুবিধা হয় অ' অ' মতা মানুহখিনিয়ে সেইখিনি ভাত চাত বনাই দিয়ে তাৰপিছত যেতিয়া খাবলৈ টাইম হ'ব তেতিয়া মানে চবেই গাঁৱৰ মানুহখিনিয়ে মিলি জুলি মানে বঢ়ি দিয়ে আৰু চবে একেলগে খাই। তাৰ পিছত ফূৰ্তি কৰে। তেনেকে তাৰ বিয়াতো ধুনীয়াকে পাৰ হৈ যায় তাৰ পিছত বিয়াৰ বাহিৰেও আৰু বাকী যিখিনি আমাৰ অনুষ্ঠান চনুষ্ঠান পতা হয় বা নামঘৰৰ কাম বা মন্দিৰৰ কাম সেইবিলাক মানে চবেই লগে ভাগে কৰে। তাৰপিছত অ', অ' মন্দিৰৰ কামেই হওক বা কিবা পূজা বা বহাগ বিহু বৈশাগু। পাম মাঘ বিহু এইবিলাক চবে মানে একেলগে ধুনীয়াকে হেৰি কৰে পালন কৰে।
এইখিনিতে মই মানে আপুনি যি কলে যিটো বৈচাগু। উম, বৈশাগুটো আমাৰ কাৰণে বহুত মানে এ আহ বহুত ভাল এটা আহ বতৰ আহি যায় মানে এইটো বৈশাাগতো বতৰ বুলি ক'ব লাগিব। এতিয়া এইটো বৈশাাগু বতৰত মানে আমাৰ অনলি বড়ো নহয় মানে অ' অ', পুৰা অসমতে মানে আহ চব জনগোষ্ঠীয়ে মানে এইটো পালে আৰু। অ', বৈশাগু। বৈশাগুতো আমাৰ এছামিচত বিহু বুলি কয় আহ। বিহু বতৰ হয় বহাগ বিহু আহ। সেইটো সময়ত আমাৰ গাঁৱত বহুত মানে ধুনীয়া ধুনীয়াকে মানে এছামিছ হলেও বড়ো হ'লেও বা বেলেগ এ নেপালী হলেও মানে খুব ধুনীয়াকে নাচে আৰু জোমা জোমাকে নাচপা আহে আমাৰ গাঁৱে গাঁৱে খুব ধুনীয়া ধুনীয়া ল'ৰা ছোৱালী জনে মানে নাচপা আহে। অনলি। ল'ৰা ছোৱালী ল'ৰা ছোৱালী নহয় অনলি এ ডাঙৰ আমাৰ মা দেউতা বা জেঠা জেঠি বাই বৌ চব আহে আৰু নাচ নাচব আহে জমা জমাকে হয় সেইদৰে চাগে আপোনাৰ গাঁৱতো হয় কিজানি এ আপোনাৰ হয়। আপোনাৰ গাঁৱত কিদৰে এইটো মানে এ চলি যায় বা আহ কিদৰে হৈ যায় এইটো আপুনি অলপ কৈ দিব।
হয় হয় আমি যেতিয়া সৰু আছিলো সৰু থাকোতে আমি মানে বাহত আমাৰ বাাহঁত দাদাহত যেতিয়া গৈছিলে আমিও তেওঁওলোকৰ পিছে পিছে গৈছিলো। বা ঘৰে ঘৰে খুব এটা ভাল লাগে কিছুমানে পইচা দিয়ে। কিবা দিয়ে কিন্তু যিখিনি পইচা পাওঁমি সেইখিনিতে বহু মান হেপী হৈ গৈচো সখী হৈ গৈছিলো কাৰণ ব'হাগৰ বাটত যিহেতু আমাৰ তাতে দেউল হয় দেউল বুলি ক'লে আপুনি, টাকে নিশ্চয় বুজি পাব অ বেলা হয় অ-অ মানে অ' সেইখিনি পইচাই আমি মেলা চাবলৈ যাম বা নহলে আমি একেলগে মিলি মানে খানা এটা খাম মানে যেতিয়া হেৰি হ'ব হয়-হয়। তেনেকুৱা ধৰণৰ তাৰ পিছত তাৰপিছত আমিতো গৈছিলো তেনেকে তাৰ পিছত ডাঙৰ সৰু চবেই গৈছিলে তাৰ পিছত চবেই মিলি আহ ভাত এসাঁজ খাওঁ বা তেনেকে, তাৰপিছত খুব ভাল লাগিছিল মানে আহে মানে বুঢ়া বুঢ়ি বিলাকও মানে আহিছিলে তেনেকে খুব ভাল লাগিছিল এতিয়া কিন্তু পৰিৱেশতটো অকমান চেঞ্জ হৈছে এতিয়া কি হয় মানে। মানুহে ঘৰে ঘৰে ইমান এটা নাযায় মানে যাবলৈ টান পায়। এতিয়া মানে বিহুত। বিহুতটো কি কৰিলে এতিয়া মঞ্চস্থ কৰিলে মঞ্চস্থ মানে এখন মঞ্চত মানে যিমান যি যাৰ যি তেলেট আছে। মানে এটা ফাংচন পাতিব মানে ফাংচন অভিয়াচ আগতেও হৈছিলে বাৰু ফাংচন বিহু ফাংচন। বা কিবা তেনেকা হৈছিলে বাত আগতে কি আছিলে এইটো অ অ যিটো ট্ৰেডিশন আমি যিটো, পৰম্পৰা বুলি ক সেইটোও মানুহে বজাই ৰাখিছিলে ঘৰে ঘৰেও নাচিছিলে। ত তাৰপিছত ৰাতি হলে হে কৰিছিলে কি বুলি কয় ফাংচন বা প্ৰগ্ৰ যিটো। পাতে তাতে নাচিছিলে এতিয়া কি কৰিলে মানে গাঁৱে গাঁৱে ঘুৰা আহে ইবিলাক, মানে মানুহে আজিকালি যিটো চব বস্তু পৰিস্থিতি। লগত চব বস্তু সলনি হৈছেটো মানে চেজ হৈছেটো মানে এতিয়া মানে কি। মানুহে ঘৰে ঘৰে গৈ নাচিবলে টান পায় চ' যিহেতু বিহু ফাংচন পাতে চ' তাতেই চবে মানে নাচিবলে বা টেলেণ্টটো দেখাবলৈ আজি।
ঠিক আছে আহ আপোনাৰ যিখিনি কথা মই শুনিবলৈ পালো বহুত ভাল লাগিল অহ, আপোনাৰ পৰা বহুত কথা জানিলো মানে যিটো আপোনাৰ গাঁৱত। যি দৰে মানে এ কোনো অনুষ্ঠানতটো কিদৰে যায় ভালদৰে যায় এইটো মই গম পালো আহ বহুত কথা জানিবলৈ পালো মই যাতে মান পাছতো এনেকুৱা আপোনালোকত আহ আলোচনা কৰি কেনে বহুত কথা জানিব। পাম বুলি ভাবিছো আশা ৰাখিছো ধন্যবাদ থাকিল। আহ ঠিক আছে ঠিক আছে।